হেল্ল' অহ ভাল ভালনে খবৰ খাতি
তোমাৰ?
আছো দিয়া আছো দিয়া
অ আহ কি কৰিছা এতিয়া
মই এয়া তোমাৰ গাটো ভাল নহয় জ্বৰ
অ
তাকে মানে অকণমান হেৰি আহিছিলো তোমাৰ দোকানত আহিছিলো বা ঔষধ অলপ নিবলে
অ ভাল পোৱাই নাই নেকি মানে
পোৱা নাই এই যোৱাকালি কি হ'ল মই মানে এ আমাৰ ফিচাৰীটোত নামিলো বৰষুণ দিছিলে, ফিচাৰীত তাতে মাছ মাছ মাৰিলোঁ এই বুক চোক চোকা সোমালে নাকে মুখে
অ বৰ বৰ সময় মাৰিলা নেকি এ মাছ
উম মাছ বহুত সময় মাৰিলো ৰাতিপুৱা মানে গোটেই আহ আ আপোনাৰ সন্ধিয়া ভাগৰ পৰা পানী সিঁচিছো মানে ফিচাৰীত পানী বহুত আছিলে যে পানী সিঁচিছো তোমাৰ উ হয় হয় মেচিন লগাইছো ডাঙৰ পুখুৰী তোমাৰ মেচিন লগাইছো তাতে পানী সিঁচিছো দে গোটেই ৰাতি মেনে তাতে মেচিনটোৰ ওচৰতে থাকিবলগীয়া হৈছে আৰু চুৰ হয় বুলি ভয় লাগে ন। আজিকাল দিনত জানাই ন মানুহ বিলাক কেনেকে চুৰ কৰে এই ভেয়া মেচিন বাদতি দিয়া আমাৰ কি হ'ল জানা সিদিনাখন কি হ'ল এ গছৰ পৰা তামোল এথুক আছিলে পকা তামোল আও মায় মাহেঁতে কৈ আছিলে পাৰিম পাৰিম বুলি সময় পোৱা নাছিলে তাৰ পিছত কি হল তামোল থোক এ পিছদিনাখন দেখছো ৰাতিপুৱা শুই উঠি দেখিছো তামোল থোক নাই।
এ নিলে
নিলে ডাঙৰ বহুত ডাঙ বহুত ডাঙৰ থোক আছিলে আৰু তামোল থোক মানে ইমান ধুনীয়া খচ বৰ ভাল ভাল তামোল আছিলে এনে লৈ গ'ল আও মাহঁতে মাহঁতে মাহঁতে সন্দেহ সন্দেহ ছে তেনেকুৱা ল'ৰা এজনক সন্দেহ কৰিছে যতেও আৰু এতিয়া আৰু তামোল এ থোককে আৰু বিচাৰি যাবলে বাদ দিয়ে এন্তে ভগৱানক দি দিছে আৰু একো নাই নিচে নিয়ক হয় হয় দিয়া তাৰপিছত এতিয়া কি হ'ল মানে জ্বৰ মানে কি হ'ল এই ওচৰ মানে বেছি দূৰ নহয় এয়া তোমাৰ কি হ'ল এয়া জ্বৰ মানে কি হ'ল মই পানী সিচিলো গোটেই ৰাতি সিচিলো মিচিং ঘৰত মিচিং ঘৰটো তেনেকে আ এ মানে এনে ওপৰত এখন ছাল এখন হে দিয়া গৈছে আৰু শুব পৰা নাযায় গোটেই ৰাতি টোপনি খটি কি হ'ল? বৰষুণ দিছে বৰষুণত তিতা গ'ল তাৰপিছত তোমাৰ এতিয়া মেচিনৰ লগত লাগি আছো ত আকৌ মেচিন টো তোমাৰ অফ হৈ যায় অফ হৈ যায়গে আধাতে এই তোমাৰ পাইপ জাল যোন ডাল খিচো মানে তাত তোমাৰ ই এইয়া ভেদ চেদ সোমাই যায় ন বোকা চোক চোকা
অ জানো এ দেই এতিয়া মই গম নাপাও নহয় এতিয়া
তাৰ পিছত সেইবোৰৰ সেইবোৰ আকৌ গৈ পেলাই আকৌ পানীত নামি পেলাও ৰাতি তিনিটা বজাত দুটা বজাত
অ এনে এনে এনেই গম পাও অ এনে গম পাও মানে অ মেচিনটো বন্ধ হৈ যায় বুলি গম পাও কিন্তু
অ সেইয়া তোমাৰ পাই পাইপত তোমাৰ মানে জাম লাগি যায় যে হয় হয় এই সেইবাবে মানে কি হ'ল তোমাৰ এয়া ৰাতি তিনটা হওক দুটা হওক এই তিনিটা বজাত মই হে পানীত নামিছো নামি পেলাই সেইটো চাফা কৰিছোঁ ত চাফা কৰি পেলাই আকৌ মেচিন আকৌ মেচেজত তোমাৰ মানে ৰাতি মই সন্ধিয়াৰ পৰা মানে গোটেই তিতা কাপোৰে আছো। তোমাৰ পিছদিনাখন দুপৰীয়ালৈ তোমাৰ তিতা কাপোৰলৈ দূৰতে থাকিলো।
সেইকাৰণে হৈছে কিয়নো তিতা কাপোৰ পিন্ধি থাকিব লাগে?
সেইটো কাৰণে জ্বৰ, মাছ পালো দিয়া।
কিমানমান?
হ'ব তোমাৰ উম দেউতাই জুখিছিলে দেউতাই মই নগলো মই গা টো বেয়া লগা কাৰণে দেউতাই এ লৈ গ'ল মানে তোমাৰ ৰাতিপুৱা সময়ত লৈ যায় নহয় এই বিলাক তোমাৰ পাই গাড়ীৰ নিচিনা যে তোমাৰ অ বেপাৰী লৈ যায় তাত লৈ গল নাই নাই নাই আ আমি গাড়ীত লৈ গৈছো গাড়ীত বেচি জেগা হয় তাত নি লোকচান হয়
অ এতিয়া আমি ইমান বোৰ মাছতো বেচিব নোৱাৰো ন তেনেকে। কিন্তু সেইকাৰণে গাড়ীত বেচা যায় কিন্তু এনে গাড়ীত বেচিলে দামটো কমকৈ কমকে দিয়ে কিন্তু তাৰ পাইকাৰিত বেচিলে মানে বেছি বেছিকে হয়।
হয় হয় হয় এতিয়া কি হ'ল তাত লৈ গ'ল নিলে তাত মানে এতিয়া কি জানা ইমানবোৰ ইমান গাল মাছ মাৰিছে ন ফিচাৰীটো আমাৰ ডাঙৰ ন তোমাৰ আ প্ৰায় ক'ব গ'লে এক বিঘা মাটিৰে পৰে দিয়া।
উম
এক তেনেকুৱা ডাঙৰ ফিচাৰী তাৰ চাইডে, চাইডে তোমাৰ হেৰি গছো আছে নাৰিকল গছ আছে।
অ বেছি গছ ৰুলে বেয়া দেই মানে অলপ গছ ৰুব লাগে। মানে নাৰিকল গছ তামোল গছ কিন্তু বেছিকে মানে কিছুমানে যে ভৰাই দিয়ে।
নাই নাই তেনেকুৱা নাই আমাৰ আমাৰ চাইডে চাইডে অলপ নাৰিকল গছ আছে আৰু কেইজোপাৰ মান তোমাৰ ইয়া অমিতা গছো লগাই দিছো মানে লাগে ন। এতিয়া -এতিয়া তোমাৰ নাৰিকল এতিয়া তোমাৰ হয়, হয় নাৰিকল এতিয়া দামৰ দাম এ যিহে এতিয়া আমাৰ ইয়াৰ পৰা এতিয়া একেবাৰে সি পাৰি পাৰি লৈ যায়
আমি আমি বেছিলে ইমানকে নাপাও, আমি বেছিলে, এ নহয় আ আমাক পাঁচ টকাকে দিয়ে এটা এটা দাবত। পাঁচ টকা দহ টকা এনেকুৱাকে দিয়ে।
অ নাই নাই তেনেকুৱা কেনে বি পাত তু তোমালোকৰ থকাই তেনেহ'লে।
তাৰপিছত এবাৰ এবাৰ আহিল আকৌ হেৰি টকাকে সোতৰ টকাকে দিলে। তাৰপিছত আৰুব তিছ টকাকে এইেবাৰাহে পইত্ৰশ টকাকে দিছে।
নাই নাই নেবেচিবা নেবেচিবা পাঁচ টকা দচ টকা ডাব আছে নেকি দাম আছে। এটা এটা ডাবৰ দামে তোমাৰ কিমান আশী সত্তৰ আশী টকাকে বেছি।
অ ডাঙৰ কিতাপ ডাঙৰ অ ডাঙৰ কিতাপো আশী টকা এশ টকাকে বেচছে।
অ হয় আকৌ হয় আকৌ চল্লিশ টকা চল্লিশ টকাত তুমি সৰুটোও নোপাবা। সৰুটোৱে তুমি ষাঠি টকা পাবা।
অ, উম হয় হয়
অ এতিয়া আম আমাৰতো তেনেক কষ্টই নহয় ফিচাৰী আছে মানুহে আহি পেলাই ডাইৰেক্ট সিহঁতে নিজে পাৰি কৰি লৈ যায়।
অ
অ
নাই নাই ভালেই কৈছে, ন কিন্তু সেই সেইবিলাক গছ ৰুব লাগে কিন্তু এই বাকী বোলে এইবিলাক আহত। কচৰু লো কিবা আৰু লোহ সেইবিলাক বেয়া।
নাই সেইবোৰ মানে স সেইবোৰ কি হয় পুখুৰীতটোতো অকণমান ৰ'দ পৰিব লাগে ন। অ। একেবাৰে বেছি যদি, হয়, হয় বেছি যদি তোমাৰ যদি একেবাৰে বোলে গছ গছ পুনি একেৰে গোটেই ছা কৰি ৰাখিছে। তেনেকুৱা তোমাৰ মাছো তোমাৰ উ উ হয়। মাছৰ য'ত। তোমাৰ উৎপাদন শিলটো তোমাৰ কমি যায় লগতে তোমাৰ মানে পুখুৰীটো তোমাৰ মানে পানীটো তোমাৰ বেয়া হৈ যায়গাচোন। অলপ ৰদ পৰিলেহে ভাল হয়, হয় তোমাৰ মাতো শুনা নাই। হয়, হয় শুনিছো শুনিছো। হয় হয়, তাকে। এতিয়া মানে কি কৰিছো। হয় হয় এতিয়া তাকে মানে কি কৈছো এতিয়া হেৰি হয় হয় এয়া তাকে উম। দেউতাই লৈ গ'ল আৰু। লব পলে হে। বেচি আহিলে।
অ এতিয়াটবলে খালা নে?
তবলে এয়া নিব আহিছো এয়া মানুহজন নাই মই তাকে এতিয়া দোকানখনতে বহি আছো চাহ খাব গ'ল নেকি ঘৰত।
অ ঘকে নাখাবা দেই
অ নাই নাই তোমাৰ হেৰি অসমীয়া ক'ত খাইছো বাৰু
অ অসমীয়া সেনেকে নহয়
হয় তোমাৰ মাত হয় হয় নাই নাই
তুমি বোলে এই ফাৰ্মাচীত গ'লো। ফাৰ্মাচীত গৈ পেলাই বোলে এই মোৰ মন গ'ল এ জৰৰ টেবলেট এটা খালো নাই অলপ ভালকে চাই চিন্তি পেলাই খাব লাগে কিছুমান মানে বেলেগ বেমাৰ হৈ যায় গ
হয় নাই নাই নাই অ অহা কালি অ অহাাকালি মানে তোমাৰ হেৰিলৈ যাম তোমাৰ চিকিৎসকৰ ওচৰত পৰামৰ্শ ল'ম অহাকালি যাম এতিয়া আজি কি হ'ল এতিয়া ঘপকে উঠি গ'ল ন এতিয়া তোমাৰ চিকিছ চাব নাপাম অহাকালি চৰকাৰী, ইয়াতে মানে আমাৰ ওচৰতে দেখাম মানে।
অ তুমি যদি এনেকে, এ এটা এটা খাওঁতে যদি ভাল হয় বোলে নহয় তুমি ঔষধটো খালে ভাল পোৱা তাৰ পিছত আ আকৌ হয় জ্বৰটো বেছি। ঠিক হৈ যায় গোটেই ৰাতিটো সেনেকুৱা সেনেকুৱা নিচিনা হলে মানে বেয়া অ অ
হয় জ্বৰেই নহয় ন অকল চৰ্দি কাহ
হ'ব এই তুমি এই পানিত তিতি আছিলা আকৌ
হয় হয়। তাকেই এতিয়া লৈ গৈছে হয় খোৱা বোৱা হল দিয়ক।
ভাত খাব পাৰিলে নে নাই।
ভাত মানে কি তেনেকে খোৱা নাই। এই সেয়া মাছে আছিলে যে। ঘৰটো খাবলৈ ৰাখি চবটো নাও বেচিলে নহব ঘৰত আমিও খাব লাগিব হয়।
হয় হয় হয়।
তেনেকে ইয়াত ধৰা মানুহ মাছ যোনে যোনে ধৰিছে। তেওঁলোককো দিয়া গৈছে।
হম
উম তাৰপিছত সেয়া মাছ মাৰি তেলতে ভাজি দিলে।
উম।
তাকে আৰু হেৰি মাছৰ তোমাৰ হেৰিও আছিলে কণীও আছিলে
অ এইটো খাই বৰ ভাল লাগে দেই
আৰু তোমাৰ এইটো হেৰি হয় সেয়া সেয়াকে ভাজি দিলে আৰু শুকানে শুকানে সেনেকে খালো চৰ্দি যে
তুমি খাব পাৰিলে নে মই মই কিন্তু এনে জ্বৰ হলে কিন্তু জ্বৰ দিছো জ্বৰ চৰ্দি মানে কেনেকে হলে মইকে মানে এইবিলাক খাব নোৱাৰো বমি বমি আহি যায় এইবিলাক গোন্ধ পালে নিমখ অ ৰুচি কিন্তু মোক একদম মানে গোন্ধত থাকিব ন কিন্তু এনেই আলু পি দালি এনে হ বাৰু
হয় হয় হয়
কিন্তু এনেকে মানে মাছ চাছ বিলাক বমি আহি যায় কি কোনো কোনোমান নহয় খাব মন যায় নহয় জ্বৰ হলেও চাবা বোলে মাংস খাব মন গল মাছ খাব মন গল তেতিয়া খাব পৰা যায় এনে এনেই নোৱাৰো
হয়
উম বাকী হেৰি খালা এতিয়া এতিয়া চাহ তাহ খালা নে
হয় কি কৈছা কি কৈছা বোলে চাহ চাহ এতিয়া উ পোৱা নাই এই ঔষধ নিব আহিছো ঔষধটো দি পেলাই এতিয়া চাহ খাই পেলাইহে চাগে উঠ খাব লাগিব আৰু চাহ খাই পেহে চাগে এতিয়া ঔষধ খাব লাগিব আৰু
অ তাকে বোলো খাই দিবা আকৌ নহলে আকৌ বেছি হৈ যাব ন বেয়া আজিকালি এইবিলাক জ্বৰটো এতিয়া যি গৰম পৰিছে ঠাণ্ডা পৰিছে বেছি বেছিকে হেৰি হলে নিমনীয়া
উম উম উম বহুত গৰম উঠি আছে মুখতে মাথাাটো একদম তোমাৰ মানে টিঙ টিঙাই আছে থাকেও
অ এইটো এইটো ত মানে হেৰি জ্বৰ মূৰত আছে চাগে সেইকাৰণে
মায়ে হেৰি কৰিছে তোমাৰ ইয়াত তেল আদা নহয় এই তোমাৰ নহৰু দি পেলাই গৰম কৰি পেলাই দিয়া যে
অ তেলতটো এনেই গৰম হ' মানে নহৰুটো নিদিবা তেনেকে
থুই দিলে
মানে হেৰি তুমি গৰম পানীত গৰম পানীত ভৰি হাত ভৰি হাত ধুবা গৰম পানী দি নিমখ গৰম পানী নিমখ অলপ দিবা
হয় হয় গৰম পানী দি হয় বাকী হয় হয় বাকী ভালে কুশলে আছা ন